হেল্ল' অ শুনা পাইছা নাই।
অ শুনিছো শুনিছো মোৰ মাততো শুনিছা নাই
উম শুনিছো শুনিছো কি কৰিছা।
এয়া তোমাৰ ইমান গৰম দিছে গৰমত থাকিবই পৰা নাই গছৰ তলত বহি আছো চকী এখন পাৰি লৈ।
অ অ অ ভালেই কৈছা ভালে কৈছা।
উম ভাত পানী খালো খালো এ অকমান আগত খাই উঠিছো হে
অ অ অ বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতি আছো আৰু ভালেই দিয়া তোমালোকৰ কেনেকুৱা।
আমাৰো ভালে ভালে বাৰু দেই
আহ
ইমান দিনৰ মূৰত ফোন কৰিলাযে
তাকে ফোন কৰিলো মানে এইকেইদিন পুৰা বিয়। হৈ আছো জানত এই কামত এবাৰ অফিচ ডিউটি একদম পুৰা বহুত কাঢ়াকে ধৰিছে সেই মানে টাইমেই নাপাওঁ ঘৰলৈও ঘৰতো টাইম দিব নোৱাৰো আজি বোলো দেওবাৰৰ দিনটো ফ্ৰী আছো এ ফোনৰ ইয়ালৈকে ফোন এটা কৰো খবৰ খাতি লওঁ
অ ভালে কৰিলা ভালে কৰিলা।
উম তাৰ পৰা ধৰা মোৰ কথা দুটামানো পাতিবলগীয়া আছিলে অ অ চাকৰি হল তোমাৰ। আজি তিনিমাহ মান হৈছে। চাকৰি মানে ধৰা সেই তেনেকুৱা পাৰমানেণ্ট জব নহয় আৰু পাৰ্ট টাইম জবৰ নিচিনাকে।
অ অ পাৰ্ট টাইম জবহে নেকি মই বোলো তুমি আগৰ পৰাই মানে যিটো এইম লৈ মেলি সেৰি কৰিছিলা সেইটো পালাবা।
নাই নাই সেইটো নহ'ল গে আচলতে আমাৰ মোৰ যিটো মানে ধৰা মই যে তোমাক কৈছিলো এইমটোতো এটা ৰাখিছো এ তাৰ বাহিৰেও যে মই আৰু এটা তোমাক কৈছিলো লক্ষ্য আছে বুলি যদি এইমটো সম্পূৰ্ণ নহয় সেইটোৱে কৰিম বুলি এতিয়া সেই কথাটো আচলতে তেনেকুৱাই হৈছে মোৰ লগত
অ মানে তোমাৰ সেই ছেকেণ্ড অপচনটো এতিয়া কৰি আছে
কৰিয়ে আছো অ এই তেনেকুৱাই আৰু এ মানে আজিৰ মদ তোমালে ফোন কৰ উদ্দেশ্যয়টো আচলতে মোৰ তেনেকুৱা কথা ক'বলগীয়া মানে বিষয়টোক সেই তেনেকুৱা ধৰণে আচলতে এ মানে কি এতিয়া যেনেকে মই তোমাক ক'লো মোৰ দুটা লক্ষ্য আছিলে মানে ধৰা যোনটো মোৰ প্ৰায় লক্ষ্য আছিলে‌ সেইটোত যদি উপনিত নহও তেনেহলে যিটো মই ধৰা চেকেণ্ড এটা যিটো লক্ষ্য ৰাখি থৈছিলো যদি মই প্ৰথমটোত সম্পূৰ্ণ হব নোৱাৰো সফল হব নোৱাৰো তেনেহলে সেইটোৱে কৰিম আজিকালি কি হৈছে সেই দুটা লক্ষ্যতো বাদ দিয়া মানুহৰ এটাই লক্ষণৰ আছে
এটা এটা নাৰাখে অ মানে নাথাকে লক্ষ্য কি বস্তু বুজিয়ে নাপায় মানে
বুজি নাপায় অ এ মখ তাৰ ওপৰতে তোমাৰ লগত ধৰা কথা দুটামান পাতিম বুলি ভাবিছিলো
অ ভালে কৈছা ভালে কৈছা বাৰু দেই বিষয়টো বাৰু বেয়া পোৱা নাই ভালে লাগিছে বাৰু শুনি
তাকে মানে এতিয়া কি হৈছে আমি ধৰা আজি- আজিকালি তোমাৰ সৰু ল'ৰা ছোৱালীৰ কথা কৈছো দেই এই সৰু ল'ৰা ছোৱালী বিলাক কি হৈছে তেওঁলোকক যদি আমি ধৰা কেতিয়াবা যে আমাৰ স্কুলত এছ এ লিখিবলৈ দিয়ে আমিতো আগতে সৰুতে খুব লিখিলো জীৱনৰ লক্ষ্য ৰ ওপৰত মানে ৰচনা তেতিয়া যদি সেই ল'ৰা ছোৱালীক তুমি জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখিবলৈ দিয়া তেওঁলোকেল তেওঁলোকৰ মনত প্ৰথম প্ৰশ্নটো কি হ'ব জানানে এই জীৱনৰ জীৱনৰ লক্ষ্যটো কি এইটো তেওঁলোকে বুজি নাপায় তেওঁলোকৰ প্ৰথম প্ৰশ্ন সেইটোহে হব তেওঁলোকে সুখী শিক্ষকক সুধিব যে জীৱনৰ লক্ষ্য মানে কি আচলতে সেই কথাবিলাক আমি স বুজি পাইছিলো আমাক শিকাই আছিলে যে মানুহে তুমি এতিয়া পঢ়া শুনা কৰিছা তোমাক মা দেউতাই ইমান কষ্ট কৰি পঢ়া শুনা কৰাই আছে ইমান পইচা পাতি খৰচ কৰিছে তাৰ পিছত যদি তুমি ইমান কষ্ট কৰি পঢ়া পিছত যদি তোমাৰ জীৱনৰ এটা লক্ষ্য নাথাকে তেনেহলে সেই পঢ়াখিনি আচলতে অথলে যায়
অথলে যায় অ
কি হয় সৰুৰ পৰাই এটা লক্ষ্য ৰাখিব লাগে যে মই ডক্তৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম বা মই পুলিচ হ'ম আচলতে লক্ষ্যটো ডাঙৰ হ'ব লাগে বুলি কোনো কথা নাই তুমি হয়তো ভাবিব পাৰা মই এজন গেলামাল দোকানীও হ'ম সেইটো ভাবিব পাৰা তোমাৰ কথা নাই তুমি যি ভাবা সেইটোয়ে হ'ব আচলতে লক্ষ্য টো ৰাখিব লাগে মেইন কথাটো হল লক্ষ্য যে তুমি অকল যে তুতি টক ডক্তৰেই হ'ব লাগিব বা পুলিচেই হ'ব লাগিব সেইটো কোনো কথা নাই নহয় তুমি ধৰা বিভিন্ন ধৰণৰ তোমাৰ লক্ষ্য থাকিব পাৰে তুমি মানে নিজে ভাবিব পাৰা যে মই মাছ বেপাৰী হম বা মই ব্ৰইলাৰ ফাৰ্ম খুলিম মই ব্ৰইলাৰ বেপাৰী হ'ম সেইবিলাকো তুমি লক্ষ্য ৰাখিব পাৰা মানুহৰ লক্ষ্যটোত যে অকল ডক্তৰ ইঞ্জিনিয়াৰ বা পুলিচৰ মাজতে আৱদ্ধ হৈ আছে
অ এ লক্ষ্য মানে লক্ষ্য আৰু তোমাৰ যিকোনো ধৰণৰ লক্ষ্য ল'ব পাৰা
যিকোনো ধৰণৰ আচলতে অ আজিকালি মাক দেউতাকে কি কৰে ল'ৰা ছোৱালী মনত যিটো আগ গ্ৰহ সেইটো প্ৰকাশ পাবলৈ নিদিয়ে মাক দেউতাকৰ মতেহে হ'ব লাগিব যাৰ ফলত কি হয় সেই ল'ৰা ল'ৰা ছোৱালী বিলাকে সফল হব নোৱাৰে কিয়নো তেওঁলোকৰ মনত আছে এটা লক্ষ্য মানে লক্ষ্য হিচাপে নহয় তেওঁলোকে ভাবি আছে এটা কথা আৰু মাক দেউতাকে কৰাই আছে এটা কথা তেওঁলোকে যদি ভাবি আছে যে মই এনেকুৱা বিজনেছ এটা আৰম্ভ কৰি মই এনেকুৱা ফাৰ্ম এখন খুলিম কিন্তু মাক দেউতাকৰ মতে তেওঁলোক আকৌ ডক্তৰ হে হ'ব লাগে বা ইঞ্জিনিয়াৰ এ হ'ব লাগে এই কথাবোৰে আচলতে এই ল'ৰা ছোৱাল কাল মনৰ পৰা যিটো মানে ধৰা আমাৰ জীৱনৰ লক্ষ্য এই কথাটো একেবাৰে নাইকিয়া কৈ দিছে কাৰণ সকলোৱে জানেই যে মাহঁতে মোক ডক্তৰ হ'বলৈ ক'ব ড ডক্তৰ পঢ়িবলে কব বা ইঞ্জিনিয়াৰ হবলৈ কব ইঞ্জিনিয়াৰ পঢ়িবলে কব এই তেনেকোৱা ধৰণৰ কথা আচলতে সেইবিলাক কাৰণে কাৰণে মানুহৰ কি হৈছে এই লক্ষ্য ল বিলাক নাইকিয়া হৈ গৈছে এ তুমি তুমি মানে কি বুলি ভাবা এই মানুহ যে লক্ষ্যটো থকাটো ভাল নে বেয়া মানুহে লক্ষ্য ৰাখি পঢ়িব লাগে নে মানে লক্ষ্য নথকাকে পঢ়িব লাগে
এ এতিয়া তুমি যিটো কথা কৈছা দেই লক্ষ্য থকা নে থকাটো ভালনে বেয়া বুলি ক'বলে সেইটো আচলতে অভিয়াচলি ভালেই হব মানে তোমাৰ লক্ষ্য থাকিবই লাগিব হয় নহয় কাৰণ তুমি যে তোমাৰ যদি জীৱনৰ এটাও লক্ষ্য নাথাকেই তেনেহ'লে তুমি জীৱনটোক তুমি কি বুলি ভাবি মেলি আগবাঢ়িবা হয় নহয় তুমিতো জীৱনটোত আগবাঢ়িব নোৱাৰিবা আৰু তোমাৰ এটা তোমাৰ অসমীয়াত বাক্য এটা আছে গম পাইছা নাই মানে তোমাৰ লক্ষ্য নথকা মানুহবিলাক গম পাইছানে এখন বথাহীন নওৰ দৰে বুলি কয় গম পাইছা নাই এতিয়া এতিয়া ধৰি লোৱা কি হয় কি হয় তোমাৰ বথা নাইকিয়া নাওখন কেনেকোৱা হ'ব আৰু তোমাৰ তোমাৰ সোতটো নদীৰ সোত তোমাৰ যেনি যাব তেনিয়ে তোমাৰ নাওখন গৈ থাকিব
গৈয়ে থাকিব অ
অ নিজে মানে ক'ৰবালৈ যাও বুলি যাব নোৱাৰে গম পাইছা নাই
নোৱাৰে নোৱোৰে
সিফালে থেলিছে পানীৰ সুঁত যদি সিফালে গৈ আছে নহ'লে সিফালে গৈ থাকিব নিজৰ নিজৰ একো হেৰি নাই মানে কোনফালে যাম কি কৰিম সেইটো একো একো মানে কণ্ট্ৰল কৰিব নোৱাৰে
নোৱাৰে নোৱাৰে
সেইকাৰণে মানে মানুহৰ জীৱনৰ লক্ষ্য থাকিবই লাগে
মানে তেওঁলোকৰ কি হয় আচলতে জীৱনৰ কোন জীৱনটো আচলতে কোনটো দিশত গতি কৰিছে
হয় সেইটো গমেই নাপায় অ সেইটোৱে কথাটো। এতিয়া মানে সেইকাৰণে কি হয় মানুহৰ সৰুৰ পৰাই আমি জীৱনৰ লক্ষ্যটো আমি বাচি ল'ব লাগে গম পাইছা নাই। বোলে মই আমুক হম বা তামোক হম হয় নহয়
হয় হয়
সেইটো কাৰণে জীৱনৰ লক্ষ্যটো লাগেই। আৰু তোমাৰ যে লক্ষ্যটো তুমি এতিয়া কৈছাই সৰু ডাঙৰ কথা নাই লক্ষ্যটো লক্ষ্য আৰু। আমি মুঠতে লক্ষ্যটোত উপনীত হ'ব লাগে আৰু কি হয় আমাৰ যদি যেতিয়া জীৱনত লক্ষ্য থাকিব। তেতিয়া আমি সেই লক্ষ্যটোৰ কথা ভাবি মেলি আমি পঢ়িব পাৰিম হয় নহয়। আমাৰ পঢ়িবলৈ মন যাব। ধৰি লোৱা এতিয়া ল'ৰা ছোৱালী বিলাকৰ কি হয় তোমাৰ চঞ্চল খুব চঞ্চল দেখ নাই ল'ৰা ছোৱালী বিলাক এতিয়া তোমাৰ যদি জীৱনৰ লক্ষ্য এটা থাকে তেনেহলে কি হব সিহঁতি ভালকৈ মানে গ্ৰহীণ ভাৱে থাকিবলৈ শিকিব হয় নহয় সিহঁতৰ তোমাৰ ধৈৰ্য শক্তিটো বাঢ়িব আৰু মানে কি হয় তোমাৰ নিজৰ আত্মবিশ্বাসতো ৰাখিব লাগে গম পাইছা নাই সেইটো আচলতে আত্মবিশ্বাসো থাকি থাকিব লাগে মানুহৰ লক্ষ্যৰ লগতে সেইটো কাৰণে আমি আমাৰ জীৱনত লক্ষ্য টো আমি ৰাখিবই লাগে।
ৰাখিব লাগে ৰাখিব লাগে।
এতিয়া তোমাৰ সেই মোৰে দে মোৰ কথা কৈছো মই তোমাৰ ধৰি লোৱা মই দুটা লক্ষ্য ৰাখিছিলো গম পাইছা নাই?
অহ।
প্ৰথম তোমাৰ এনে ধৰি লোৱা ঘৰৰ পৰা কৈছিলে আৰু বোলে ঘৰৰ পৰা কৈছিলে মানে ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি কৈছিলে।
হয় হয়।
কিন্তু মই ইঞ্জিনিয়াৰটো মানে সেই মাহঁতেহে কৈছিলে মা দেউতাহঁতেহে কৈছিলে ইঞ্জিনিয়াৰ হ'বলৈ গিবলৈ। কিন্তু মোৰ কিন্তু লক্ষ ক্ষ্যটো কি আছিলে গম পাইছে নে মই তোমাৰ আৰ্মিত যাম বুলি ভাবিছিলো, ডিফেন্সত যাম ভাবিছিলো।
অহ অ।
ছত মই তোমাৰ, মই তোমাৰ ইঞ্জিনিয়াৰৰ কাৰণে কিন্তু ইমানকে পঢ়া নাছিলো দেই।
অহ।
তোমাৰ মই প্ৰথম হেৰি কৰি চালো আৰু।
আহ।
বোলো ইঞ্জিনিয়াৰকে দি চাওঁ বুলি হেৰি কৰিলোঁ, তাৰপৰা মই সেইটোত মানে তো অ তোমাৰ এক এক নম্বৰ কমি গ'ল গম পাইছা নাই? নহলে দ তোমাক পালোহেতেনে, মই তোমাৰ পৰীক্ষাত মানে এক নম্বৰ এটা কমি গ'ল।
অ।
বুজি পাইছে? এতিয়া তোমাৰ মই কি কৰিলোঁ তাৰপৰা ডিফেন্স লাইনৰ কাৰণে এপ্লাই কৰিলো, এপ্লাই কৰাৰ পিছত মই কি কৰিলোঁ, একদম বহুত কষ্ট কৰিলোঁ গম পাইছা নাই? মানে যিহেতু মই লক্ষ্য এটা লৈছোঁ হয় নহয়? মানে মোৰ লক্ষ্য দুটা আছিলে এটা মই তোমাক কৈছোৱেই কোন দুটা আছিলে প্ৰথম প্ৰথম টা ইঞ্জিনিয়াৰ আছিলে তাৰপিছতো হয় গল ডিফেন্স, মই তোমাৰ ইঞ্জিনিয়াৰত স সফল হব নোৱাৰিলো দেই, তাৰপিছত কি কৰিলোঁ, তোমাৰ ডিফেন্স লাইনত তোমাৰ মই ৰাতিপুৱা শুই উঠিয়ে তোমাৰ অ এটা টাইমিং লৈ লওঁ দেই। টাইমিঙত কি কৰোঁ, মই দশ মিনিট টাইমিং টাইমাৰ লগাই লওঁ, টাইমাৰ লগাই মই দশ মিনটত তোমাৰ ছয় কিলোমিটাৰ বা পাঁচ কিলমিটাৰ দৌৰিবলৈ চেষ্টা কৰো।
অ অ ঠিকেই আছে এইটো এটা ভাল কথা দেই।
অঁ তাৰপিছত মই তোমাৰ সেই সেইটো মোৰ কমপ্লিট হৈ গ'ল দেই। তোমাৰ মই দশ মিনিটত তোমাৰ পাঁচ কিলোমিটাৰ, ছয় কিলোমিটাৰ কমপ্লিট হৈ যায়। তাৰপিছত কি কৰিলোঁ মই লং জাম্প ট্ৰাই কৰিলো, হাই জাম্প ট্ৰাই কৰিলো, গম পাইছা নে সেইবিলাক লা একেই ন মানে।
লাগে লাগে অ'
ফিজিকেলত লাগে, তোমাৰটো লাগে, সেইবিলাক হেৰিছোঁ তাৰপৰা পোচ আ'প মাৰিব লাগে পোচআপ ট্ৰাই কৰিছোঁ। মানে তোমাৰ যিমানখিনি ট্ৰেইনিং কৰিব লাগে আৰ্মিত যিমানখিনি ট্ৰেইনিং থাকে গোটেইখিনি মই তোমাৰ ট্ৰেইনিং কৰিছো মানে মই তোমাৰ, প্ৰস্তুতি চলাই আছিলো মানে ঘৰতে গম পাইছা নাই? তাৰপিছত তোমাৰ তাত ট্ৰেইনিং ল'বলৈ গ'লো, ট্ৰেইনিঙত মোৰ কি হ'ল মানে বহুত আগত আহি গলো গম পাইছা নাই? সেইখিনি মই যিহেতু বহুত কষ্ট কৰিছো ন? গতিকে এটা কষ্ট অ সেইটোৱে মানে কষ্টৰ ফলটো মানে মই তাত পাইছোৱেই গম পাইছা নাই? তাৰপিছত তোমাৰ চবতে মোৰ এক্সিলেণ্ট আহিছে মানে, চব একদম বহুত মজাকে হৈ গৈছে মোৰ। তাৰপিছত, একেবাৰে লাষ্টত আৰু তোমাৰ সেইটো মই পাছ কৰিলোগে আৰু। তাৰপিছত পৰীক্ষা দিলো, পৰীক্ষাটো পাছ কৰিলো, তাৰপিছত এতিয়া মই তোমাৰ সেই হৈ গ'ল মোৰ এমাহ হৈ গ'ল জয়নিং।
অ ঠিকে আছে এইটো এটা বহুত ভাল খবৰ। আচলতে সেইটো এটা মানে ধৰা ভাল উদাহৰণৰ নিচিনা হয় হয়। এইটো মানে কি হৈছে তোমাৰ কথাটো যদি আমি চাবলৈ যাওঁ, আচলতে এইটো এটা জীৱনৰ লই ক্ষ্য থকাটো যে এটা অত্যন্ত প্ৰয়োজনীয় কথা, সেইটোৰ এটা ভাল উদাহৰণ হি হিচাপে ক'ব‌ পাৰো। কিয়নো তুমি কলাই যে তুমি ধ'ৰা তোমাৰ জিৱ বনৰ লক্ষ্য আছিলে তোমাৰ ডিফ্ৰেন্সত যোৱা, মানে আৰ্মি হোৱা কিন্তু তোমালোকৰ ঘৰৰ পৰা প্ৰেছাৰ পৰিছিলে যে তুমি ইঞ্জিনিয়াৰ হ'ব লাগে, মানে ধৰা যাৰ ফলত কি যে তোমাৰ জীৱনৰ লক্ষ্য তুমি দুভাগত ভাগ কৰিবলগীয়া হৈছে। তোমাৰ এনেকুৱা হৈছে আচলতে পৰিস্থিতিতটো হয়োতো এনেকুৱা আছিল। মই অনুমানহে কৰিছো। হয় তুমি মাহাত সপন পূৰণ মানে পূৰ কৰিবলৈ ইঞ্জিনিয়াৰ হ'ব লাগিব নহয় তোমাৰ ভিতচ ত হ'লেও কি হয় তোমাৰ মাক দেউতাক পোহপাৰ দিবলৈ হ'লেও তুমি আন এটা লক্ষয় ৰাখিবই লাগিব। যাৰ ফলত কি হ'ল তোমাৰ এনেকুৱা হ'ল তুমি মানে চেষ্টা চেষ্টা নকৰা নহয় আচলতে তুমিও হয়তো বহুত চেষ্টা কৰিছিলা। ইঞ্জিনিয়াৰিং হ'বলৈ
অ' মই মই প্ৰথমবাৰ ট্ৰাই কৰিছিলো, ‌বহুত ট্ৰাই কৰিছিলো কিন্তু লাষ্টত নহ'লেগৈ আৰু এক নম্বৰ
কমিছে সেইটোয়ে আচলতে কথা মানে কি হয় মানুহৰ মনত যেতিয়া এটা কথা চলি থাকে তুমাৰ কি হল হেঁতেন যদিও তুমি ইঞ্জিনিয়াৰ হলা হেতেন তোমাৰ যিটো লক্ষ আছে আৰ্মি হোৱা তোমাৰ হয়তো মনত এনেকুৱা ভাৱ হয় এনেকুৱা মনত ভাৱ আহিলেহেঁতেন। কিজানি মই ইঞ্জিন ইঞ্জিনিয়াৰ মানে ইঞ্জিনিয়াৰিঙত কষ্ট নকৰাতকৈ যদি মই ডিফেন্সত যাবলৈ কষ্ট কৰিলোহেঁতেন মোৰ যিটো সপোন আছে। সেইটো পূৰণ হ'লহেতেন। কিন্তু এতিয়া চাবলৈ গ'লে দুই ভাল হ'ল কাৰণ কি হয় ইঞ্জিনিয়াৰিংত তুমি চাকৰি না পালেও তুমি এতিয়া ডিফেন্সত কাম কৰি আছা যাৰ ফলত তোমাৰ একেই হৈছে আচলতে তুমি মা দেউতাক ধুনীয়াাকৈ ৰাখিব পাৰিছা, আৰু লগতে কি হ'ল তোমাৰ যোনটো মানে প্ৰাইমেৰী তোমাৰ উদ্দেশ্য আছিলে, গ'ল আছিলে, সেইটোত তুমি সফল হব পাৰিলা যাৰ ফলত কি হ'ল তোমাৰ মনন্দত আৰু আনন্দ তুমি লাভ
নিশ্চয় নিশ্চয়। গতিকে সেইখিনি আৰু কথাখিনি মানে মানুহৰ জীৱনৰ লক্ষ্যত বহুত গুৰুত্বপূৰ্ণ গম পাইছা নাই? লক্ষটো ৰাখিব লাগে মানে এটা লক্ষ লক্ষ্য দুটা লক্ষ্য ৰাখিব লাগে মানে তোমাৰ এটাত যদি আমি উপনীত হ'ব নোৱাৰো তেনেহলে আনটোত মানে আমি চেষ্টা কৰিব লাগে হয় নহয়। উ গতিকে সেইখিনি আৰু কথাখিনি পিছে কে কেনেকুৱা পালা আজি কথা পাতি।
উম ভালেই লাগিলে দেই। বহুত ভাল লাগিলে মনটো
অ' অ' অ' তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু ন
অ' অ' বাৰু বাৰু।
বাৰু দিয়া দিয়া